অ, অ এয়া ব হি আছো, তুমি কি কৰিছা?
এ মইয়ো এনেই বহি আছিলো ভাত পানী বনালে।
ভাত বনোৱা নাই বাৰু আমাৰ খোৱা বোৱা অকন দেৰি হল যে।
অঁ।
সেইটো কাৰণে মানে অকণ লাহে ধীৰে বনাম আৰু সদায় সদায় মানে দেৰি শেটো অভ্যাস হ'ল যে এতিয়া সোনকালে ভাত খাব নোৱাৰো।
অ আপোনালোকৰ আজি কি বনাব?
কি বনাব মানে মাংস অকণ আনি থোৱা আছে তাকে বনাব লাগিব চাগে। আকৌ মাইনাহঁতে ভাগিন, অ খাও কেতিয়াবা আৰু সপ্তাহত দুদিন এদিন তেনেকে চলে আৰু
আকৌ মাংসটো মানে ইমান খোৱাটোও ভাল নহয় নহয় আজিকালি ইমান বেমাৰ হৈছে মাংসৰ পৰা।
সেইটোৱেতো ইমান আনিব নিদো আকৌ মাইনাহঁতৰ কাৰণে হেৰি বনাব লাগে যে এই উ দালি বনাব লাগে ভাজি অকনো বনাব লাগে সেইটো তাই আনে মানে মাংসটো অকণ কমাই দিছো সপ্তাহত দুদিন মানহে মাংস অকণ খাওঁ আৰু
অঁ আকৌ আজিকালি আপোনাৰ পোৱালী বিলাকে শাক পাচলি নেখায় নহয়
অ, অ, নেখায়, নেখায়, নেখায়!
শাক পাচলি কিমান ভাল এতিয়া,
উম,,,
আ আজিকালি পোৱালি‌বিলাকে আপোনাৰ নামেই নাজানে শাক পাচলি দেখি চিনিয়ে নাপায়।
নাই, নাই নাজানে নাজানে আলু ভাজি বাহিৰে সিহঁতে একোৱে চিনি নেপায়। এক
এতিয়া কিমানটা শাক আছে ব্ৰাহ্মী শাক আছে আপোনাৰ আকৌ এইবিলাক মানিমুনি কিবাকিবি ইমানবিলাক আছে এইবিলাক খাব লাগে পোৱালিবিলাকে
উম হো নাখায় নাখায় বামি শাক তিতা যে তিতা কাৰণে খাবলও মন নকৰে। মানিমুনি নেখায় নেখায় নেখ খাই সেইটো অকণমান মানে কি আ ব্ৰাহমি শাকটো খালে অকমান ব্ৰেইনৰ কাৰণেও ভাল আগৰ দিনৰ মানুহ এ টো তাকে অকমান দি খুৱাইছিলে ল'ৰা, ছোৱালীও ভাল হৈছিলে। এতিয়া ল'ৰা ছোৱালীক তুমি ব্ৰাহ্মী শাক খোৱাব নোৱাৰা
অ এতিয়া নোৱাৰে
নোৱাৰে উম সেইটোৱেটো
আজিকালি মানুহবিলাক কৰ ডায়েবেটিছ, চুগাৰ, চব হৈছে ইমান সৰু সৰু পোৱালীবিলাকৰো হৈছে।
সেটোৱেতো
হস্পিতাললৈ গ'লে আপোনালোক কে একে পোৱালি বা একে ডাঙৰৰ পৰা মানে বুঢ়ালৈকে একে মানুহ ভৰ্তি
ভৰ্তি ভৰ্তি ভৰ্তি তোমাৰ মানে কি এতিয়াৰ দিনত মানে বাচি নেখালে তোমাৰ বহুত মানে বেমাৰৰ মানে উ সেই দিন কটাব লাগিব বাচি খোৱাতোৱে মানুহৰ ভাল কাৰণ কিহৰ কাৰণে তেল মচলাভিলাকো অলমান কমাই খাব লাগে ধৰা এইবিলাক শাক পাচলিবলাক অকন খাব লাগে! শাক পাচলি মানে কি হয় আজিকালি ধৰা এই চবতে অকমান হলেও মানে কি আ কিনা বস্তুত সাৰ দিয়েই কিন্তু ঘৰু ঘুৱা ঘৰ ঘুৱা শাক পাচলি হলে অকমান ভাল আৰু তোমাৰ এতিয়া বিশেষকৈ ভাল ধৰা তুমি কাচকল কল দিল এনেকুৱা এটা বস্তু মানে ঘৰতে হোৱা অম্ তেনেকুৱা ভিটামিন বস্তু বিলাক অকমান খাব লাগে। কিন্তু ল'ৰা ছোৱালীয়ে নাখায় যে তেনেকুৱা ভিটামিন বস্তু!
সেইটোয়ে অ সেইবিলাক খালে মানে শৰীৰটোও ভাল হৈ থাকে
উম ও
আৰু মনটোও ভাল লাগে
উম উম উম সেইটোৱেতো
তাকেহে বাকী ফুৰিবলে ক'লৈকো যোৱা নাই এতিয়া গৰম বন্ধ নহয়
উম নাই যোৱা, নাই যোৱা, নাই যোৱা, কলৈকো নাইযোৱা বতৰো বহুত গৰম হ'ল যে, যাবলও ওলাই যাবলও মনেই নাযায়
তাকে হে, ইমানেই গৰম পৰিছে। মানে আগতকে আপোনাৰ আগতে আগষ্ট মানৰ গৰম পৰে আজিকালি। আপোনাৰ এতিয়া জুলাইতে ইমান গৰম পৰিছে, মানুহ মানে ওলাব পৰা নাই।
ওলাব পৰা নাই। সেইটোৱেইটো গৰমৰ কাৰণে মানে এতিয়া কি আৰু বহুত জু মানে বেমাৰ হব ন ওলাই সোমাই গলেও, কাৰণ ৰ'দ টো বহুত চোকা দিছে আগৰ মানে কি আগৰ গৰম বিলাক ভাল আছিলে কিবা বতৰ তাহ এটা মাৰি থাকে সেই গৰম ভাল লাগে কিন্তু এতিয়া গৰমটো মানে একদম তোমাৰ ভিতৰৰ পৰা বাহিৰ ওলাব নুশুনো গৰম দিছে মানে। সেইটো কাৰণে কলৈকো যাবই পৰা নাই এপাকো।
তাকে হে আমি ভাবিছিলো এইফালে শ্বিলঙৰ ফালে যাম নেকি এপাক এনেই ওলাই পেলাই এ গৰম বহুত পৰিছে নহয়।
অ তো তাত আকৌ ঠাণ্ডাই আকৌ এতিয়া।
সেইটো অ মানে শ্বিলং অৰুণাচল ছিকিম এইবিলাক জেগা মানে আপোনাৰ ঠাণ্ডা ঠাণ্ডা যে। এতিয়া মানে গৰম দিনত যাবলে ভাল।
অ অ।
যায় যদি ওলাব একেলগে যাম।
বাৰু চাই লওঁচোন দিয়াচোন।
তাকে মানে ভাবিছিলো আমিও ভাবিছিলো এনেক তাকে মানে গাড়ী এখনেই ঠিক কৰো নেকি তেতিয়া গৈ সুবিধা হ'ব ৰাস্তা গাড়ীত যোৱাতকৈ।
অ অ তেনেকে গাড়ী এখন মানে কি আৰু সুবিধা কৰিলে যাবলৈ ভাল অৰুণাচললৈ। তাতে মানে বহুত ঠাণ্ডা। তাতে নিজৰাৰ পানী বিলাক বৈ থাকে চাবলৈও ভাল লাগে মপ বাৰু আগতে গৈছিলো অৰুনাচল এতিয়া এতিয়াও বেলেগ হৈছেতো। মানে উম
চিনেৰি বিলাক অলপ বেলেগ হৈ গৈছে।
চিনেৰি বিলাক বেলেগ হৈছে।
আৰু আজিকালি নতুন নতুন বস্তু বিলাকো আকৌ বনাইছে।
বনাইছে।
এতিয়া মানে এনেকে লজত আপুনি থাকি দুদিন তিন দিন মান এনেকে হোটেল বা লজ লৈ ললে। তেতিয়া মানে আপুনি থাকি পেলাই ধুনীয়াকৈ মানে চিনেৰি খিনি এনজয় কৰি আহিব পাৰিব আৰু ভালকে। চাই চিটি, নহ'লে মানে আপুনি দুদিন বা এদিনীয়কৌ গ'লে মানে ভালকৈ এনজয় কৰিব নোৱাৰে। কাৰণ যাওঁতেই ভাগৰ চাগৰ লাগে ন প্ৰথম দিনাখন।
উম উম।
সেইকাৰণে মানে দুদিনমান সময় লৈ পেলাই ভালকৈ চাই চিতি আহিম বুলি ভাবিছোঁ আৰু।
সেইটোৱেইটো কিন্তু অৰুণাচল চাব লগগীয়া জেগা যিটো এটা নত ঝৰ্ণাত পৰা পানী এটা পৰে মানে। সেই চিনেৰীটো তোমাৰ চালে চাই থাকিবলৈ মন যায়। মান সেই চিনেৰীটো অ সেই চিনেৰীটো চাবলৈ মানে, উম। এনেকুৱা এটা বতাহ মাৰে সেই পানীৰেই বতাহ এটা মাৰে মানে সেই বতাহ কিবা যেন উৰুৱাই নিব তেনেকুৱা যেন লাগে মানে। ভাল লাগে আৰু, আৰু দলং এখন আছে ইচ টিঙৰ নিচিনা দলং লৰি থাকে সেই দলংখনত উঠিবলৈও ধৰ অকণ ভয় ভয় লাগে ধৰা তেনেকে হেৰি কৰি পেলাই যাব পাৰি মানে সেই চিনেৰী বিলাক কিছুমান চাবলগীয়া আছে আৰু মানে
আছে আৰুনো মানুহে হয় কওকচোন
উম আকৌ ধৰা দ'লেলামা মন্দিৰ আছে। দ'লেলামা মন্দিৰ লামা বিলাকে যিটো পূজা কৰে ধৰা আমাৰ যেনেকে মন্দিৰ বিলাক থাকে সিহঁতৰো তেনেকে মন্দিৰ বিলাক আছে মন্দিৰ বিলাক সিহঁতে আমি ধৰা উম মাটি চাকি বা মিঠাতেলেৰে জ্বলাও সিহঁতে মমবাতি গোটেই জ্বলাই জ্বলাই থৈ দিয়ে আৰু সৰু পোৱালী বিলাকে সিহঁতে মানে এখন মেৰুন কালাৰৰ ধুতি নিচিনা পিন্ধিব আৰু হেৰি অৰেঞ্জ হেৰি কালাৰৰ নিচিনা অৰেঞ্জ কালাৰৰ নিচিনা ধৰা উম, হেৰি স্কুটাৰ এটা পিন্ধিব সিহঁতে তেনেকে অকমানৰ পৰাই সিহঁতে ধৰ্মালম্বী মানে নীতি- নিয়ম বিলাক পালন কৰে সেইকাৰণে মানে চাবলৈ ভাল লাগে সিহঁতৰ হেৰিবিলাক। চাবলৈ ভাল লাগে, উম।
তাকেহে মানে আৰু মানুহে মানে এতিয়া নগলে আৰু পিছতনো কেতিয়া যাব?
উম।
মানুহে অলপমান মানে লাইফটো এনজয় কৰিব লাগে যাব লাগে
উম উম
সেইকাৰণে ভাবিছো আৰু চাই আহোগে বোলো জেগা খিনি অকমান। এইফালে ছিকিম টিকিম অৰুণাচল তেনেকে চাই কৰি আহি আকৌ ছিকিমতো আপোনাৰ সেনেকুৱা জেগা আছে নহয় ঝৰ্ণা আছে আকৌ দোকান চোকান বিলাকো আছ আৰু তাৰ মানে ৰাস্তা বিলাক ইমানে চাফা আমাৰ মানে ইয়াৰ লগত নিমিলেই
অ তো অ কয় বাৰু মানুহ বিলাকে যে বাহিৰৰ আমাৰ মানে আমাৰ অসমখনতকৈ বাহিৰৰ মানে জেগাবিলাকৰ ৰাস্তা পদূলিবিলাক বিৰাট চফা মানে
বিৰাট চাফা আৰু এইটো চাফা আপোনাৰ মানে গভমেন্টৰ বুলি নহয় মানুহ বিলাকৰো অলপ সজাগতা এটা থাকিব লাগে। যে নিজৰ জেগা কন পৰিপাতি কৰো আমাৰ অসমৰ মানুহ বিলাকে নিজে এ তামোল খাব পিক পেলাব এইবিলাক কৰিলে মানে নিজৰে মানে এৰিয়াটো লোকচান হয় বেয়া হয়
সেইটোৱেইটো এতিয়া ধৰাচোন আমাৰ ইয়াত ইমান লেতেৰা পৰিৱেশ থু পেলালে খেকাৰ পেলালে টোপোলা পেলালে কিবা জাবৰিৰ হেৰি পেলালে কিন্তু আন দেশত এনেকে মানে লেতেৰা পৰিৱেশটো সিহঁতে হবলৈ নিদিয়ে মানে ৰাস্তাটোত। সেইটো কাৰণে মানে সিহঁতৰ পৰিৱেশ বিলাক মানে চাবলৈ ভাল লাগে
হয় সেইকাৰণে আৰু মানুহ থাকিও ভাল পায় ফুৰিও ভাল পায়।
উম উম
সেইবিলাক জেগাত আপুনি ধুনীয়াকে খোজ কাঢ়ি পেলাই গলেও মনটো ভাল লাগিব।
ভাল লাগি যায় মন ভাল লাগি যায়। একেবাৰে উম জেগা পৰি পাতি।
পৰিপাতি আমাৰ ইয়াতে আপুনি এইফালে দেখিব জাবৰি দম ওলোমাই পেলাই থৈ দিব ফালে দেখিব যা যাব পৰি থাকিব সেনেকে মানে গোন্ধত মানুহ এটা যাবলৈও ভাল নালাগিব। আৰু পৰিষ্কাৰো মানে নহ'ব এইফালে আপোনাৰ তেনেকে পলিউচন কিমান পলিউচন হৈ আছে আমাৰ এতিয়া ইয়াত?
সেইটোৱেইটো উম আৰু মানুহ বিলাকে সেই আমাৰ আমাৰ ইয়াৰ মানুহ বিলাকে কৈ থাকিলেও সেইবিলাক মানে কেয়াৰেই নকৰে, মানে চব লেতেৰা মানুহে থাকিবলৈ বিচাৰে ন'। নিজৰ এটা প্ৰতেক বুলিবলেও কথা নাই যে লেতেৰা হলে বেমাৰ আজাৰ হ'ব বা কিবা এটা হ'ব সেই কথাটো মানে আমাৰ মানুহ বিলাকে মানে উম হেৰি কৰিব নোৱাৰে। চিন্তা এটা কৰিব নোৱাৰে।
সৰুৰে পৰা মানে যোনটো সিহঁতে দেখিছে এতিয়া সৰুৰে পৰা যদি দেখি আছে বাপেকে তাতে তামোল পেলাইছে মাকে তাতে যাবৰি পেলাইছে সিহঁতে এইটোৱে মানে এডপট কৰি লৈছে কিন্তু এতিয়া কিছুমান জেগা এনেকুৱা হৈছে যে সিহঁতক ৰোল বনাই দিছে গভমেন্টে ইয়াত বস্তু পেলালে আপোনালোকৰ ইমান ফাইন লাগিব গতিকে মানুহ বিলাকো অলপ সজাগতা হৈ গৈছে। জ আমি নেপেলাও ফাইন দিব লাগিব এই চিষ্টেমটো আমাৰ ইণ্ডিয়াত নাই ইয়াত মানে আপোনাক কোনেও একো এটা নকয় কিবা তামোল পেলা তামোলৰ প পেলাওক কিবা পলচিন এটা ৰাস্তাত পেলাই দিয় কোনেও একোৱে নকয়। সেইটো বাহিৰৰ দেশত তেনেকে নাই ফাইন লাগিব সেইবিলাক গতিকে সেইকাৰণে সৰু পোৱালী বিলাকে দেখিছে কাৰণে শিকি আহিছে সেইকাৰণে ৰাস্তাত কিবা এটা পৰি থাকিলেও উঠাই পেলাই দাচবিনত পেলাই সিহঁতে আৰু দাচবিনত ব্যৱস্থা থাকেই চব জেগাতে ডাষ্টবিন দিয়ে দিয়া থাকে।
দিয়ে থাকে দিয়া থাকে। কিন্তু আমাৰ এই মানুহবিলাকে বুজি নাপায় যে বুজি নোপোৱাৰ কাৰণেতো এইবিলাকাক ক'বা এতিয়া ক'বলৈওতো হেৰি নাই ধৰাচোন,, কলেই বেয়া পাব বুলি কাজিয়া লাগিব।
অ', সেইটোয়ে।
উম, সেইটো কাৰণে মানে আমাৰ কি আৰু- কিছুমান গাঁৱলীয়া জেগাও বহুত মানে লেতেৰা নিচিনা দেখা পায় ন? সেইবিলাক মানে মানুহ বিলাকে নিজেও উম,
এ কিছুমান আপোনাৰ গাঁৱলীয়া জেগাও মানে বহুত ধুনীয়াকে ৰাখে আৰু কিছুমান চহৰীয়া জেগাও বেয়াকে ৰাখে। কিন্তু কিছুমান আকৌ এনেকুৱা জেগাও আছে য'ত চহৰ বিলাক বহুত ধুনীয়া গাও বিলাক লেতেৰা। সেইটো মানে টটেলি আপোনাৰ মানুহ বিলাকৰ লগত কথা আৰু।
উম উম। সেইটোৱেতো এতিয়া সেইবিলাকে কৈ আছে যে মহ মাখি এইবিলাক বেছি হয় পানী নৰ্দমা থাকিলে বেছি হয় বেমাৰ আজাৰ হব। মানুহৰ সজাগতা এটা হ'ব লাগিব! সেইবিলাকে এতিয়া আমাৰ জনৰ সাধাৰণ বিলাকে বুজি নাপায় নহয়! যে নিজেই অকন পৰিপাতি থাকো নিজেই চাফ চিকুণকৈ থাকো, সেইখিনি বুজি নাপায়তো।
হয় সেইকাৰণে মানে এয়া অৱস্থা টা হৈছে মানুহবিলাকৰ বেমাৰ হয়, ডায়েৰিয়া হয়, মহে কামুৰি দিয়ে কত বেমাৰ আহে।
উম। সেইটোয়েইেতটো এতিয়াতো ড্ক্তৰ তালৈ তুমি যাবই অ', অ' ঠিক আছে দিয়া ঠিক আছে দিয়া অ অ